অ কি কৰিছা
এই আছোঁ
অ মইয়ো আছো দিয়া এনে বাহিৰতে খোজকাাঢ়ি অলপ বৰষুণটো এৰিছে যে অ বৰষুণ পৰি আছিলে গোতেই ৰাতিটো বৰষুণ তোমাৰ
তি
অ ইমান বৰষুণ দিছে।
উম!
হয় দিয়া। বৰষুণটো দি থাকিলেও দিগদাৰ লাগে ন ৰ'দতটো দিলেও দিগদাৰ লাগে অ কি কৰিবা মানে দুই, এয়াই মানে, অসুবিধা সৃষ্টি কৰি দিয়ে আৰু, ক'তো ওলাই কৰি যাব নোৱাৰা
অ', মানে কি হয়, হে‍‌‌‍ৰি এ আমাই খিনি ওলাই যাবলৈ অকন বোকা-বোকা হয় যে আকৌ মানুহ বিলাকে বাইক-চাইক লৈ আহে স্কুটি-চিস্কুতি, গাড়ী-চাৰী ৰাস্তাটো বেয়া হৈ যায়। উম',
কি কৰিছো জানা বাটত তে মানে সে ৰাস্তাটো গাত গাত আছিলে নহয় ওচৰৰ মানুহ এঘৰ সম্ভ বাই খন চাফা কৰিছিল, মাটিবিলাক মানে সমান কৰিছে যে সেয়া মাটিকে দিলে পেলাই এ এতিয়া ইমান তোমাৰ ভৰি সোমাই যায় এবুকু এবুকু, পিছ হেৰি পিছলো, অ', বেছি বোকা হৈ গৈছে তোমাৰ ভৰি খনহে সোমাই যায় মানে, তুমিনো ওলাই কি যাবা বন্ধ দিন বুলি ন পূজা চূজা কৰিবলৈ অলপ যাব লগ লগাওঁ থাকে, কিন্তু সেইবিলাক কৰি দিয়াৰ কাৰণে কি হৈছে তুমি ওলাই যাবলৈ এলাহ লগা হৈছ
লগা হৈছে উম', আজি পিছে হেৰি কৰিলানে নাই, আজি পিছে টো, যোগ দিৱসৰ হেৰিত
অ', পাতিলো পাতিলো হেই ৰাতিপুৱা তোমাৰ সাতটা মানতে গ'লো নহয় স্কুল স্কুলত কালিয়ে তোমাৰ ল'ৰা ছোৱালীবিলাকক কৈ থৈ আহিছোঁ যে তোমালোকে সাতটা বজাত পিছতে আহি ইবা ধুনীয়াকে আধা ঘন্টামান কৰিম আৰু ন, বন্ধ দিন যিহেতু দেওবাৰো চবক আকৌ চুটিও লাগে ন বন্ধ দিনতটো অ', সেইটো কাৰণে তোমাৰ, তাৰ পিছতে সিহঁতক মাতি আনি, তাৰ পিছত আমাৰ আকৌ ওচৰতে ছোৱালী এজনী আছিলে তাই মানে আজি অলপ দিনৰ আগতে মোক কৈছিলে, যে বা মই আৰু সেনে কে হেই শিকি থৈছো মানে পাৰে মানে অ' ব্যায়াম শিকি থৈছো অ' পাই নহয় কৈছে শিকিছো তোমাৰ যদি স্কুলত যদি যাবলৈ দিয়া মানে মই সেইদিনাখন যাম। তাৰিছত মই কৈছিলোঁ হব দিয়া যোনদিনাখন যাব বলগা হ হব মই তোমাক জনাই দিম, তাৰপিছত তাইকো ক'লো কালি কোৱা দেখি তাই ক'লে অ ইয়াৰ পিছত দুজনিয়ে গলো আকৌ গৈ পেলে তাৰপিছত ল'ৰা ছোৱালী খিনিকো মাতি দিলো আমাৰ মানে গ্ৰুপ এটা আছে যে তাতে মানে তোমাৰ যদি মেছেজ কৰি দিওঁ সিহঁতে গম পাই যায় গোটেইখিনি আহিলে আৰু অ' গম পাই তাৰপিছত আহিলে উম তাৰপিছতে সেই তাকে আজি আকৌ কি হৈছে তুমি গম ফনে নাই এছ স্কুলততো হৈছে-হৈছে গোটৰ মানুহখিনিও মাতিছে নহয় আ
অ' আজি গোটৰ আমাৰও কৰি আহিছোঁ দি আকৌ অ' আমিও গলো কৰিবলৈ আকৌ আমাৰ ইহঁতৰ স্কুলৰ মানে যিগৰাকী মানে প্ৰধান আৰু এই সেইগৰাকী প্ৰধান গৰাকীৰ বোৱা বোৱাৰীয়েক আৰু। তে তেখেতে মানে হেৰি কি আহিছে? বাহিৰত গৈ পেলাই হেৰি অ' ৰামদেৱৰ শিষ্য আৰু মানে তেনেকে তেও এতিয়া সোণাপুৰ কলেজত অ' সোণাপুৰ কলেজত তেওঁ অধ্যয়াপিকা হৈ আছে এতিয়া।
অ', অ'
অ' সিহঁতকো অ' সিহঁতকো সে মাতি পেলাই সেই স্কুলত সেই নিয়ম কৰিছে তাৰ পিচত অ' তাইক আকৌ দেউতাকৰ লগত পঠি খাই পেলাই আকৌ মই তোমাৰ ইয়াত আহি পেলাই ত সেইবোৰ কৰিছো ইফালে বৰষুণ তোমাৰ নগলেও নহয় দিগদাৰ
উম আমাৰ আকৌ ন এতিয়া অসমত কিন্তু ভাল ৰেকৰ্ড কেইটামান হৈ আছে দিয়া ন, বিহু নৃত্যৰ কাৰণে ৰেকৰ্ডটো হৈ গ'ল ন ইমান বিহু চোৱা বিহু হু হেৰি পালে ন? ইমান কেইগৰাকীক বিহু নচ চোৱালে দিয়াছ কিমান মানুহে দেখিও ইমান ভাল পাইছে ন! একেলগে একেটা গানতে যেতিয়া চবেই নাচে কিমান ভাল লাগে ন! সেইটোৱেই সেইটো, কিন্তু ভাল কৰিছে আৰু উম' কেমেৰা আনিছে নে? কোনোবা কোনোবা লে হেৰি, মানুহ আহিছে মানে ৰেকৰ্ড কৰিবলত-
অ, অ' তেনেকুৱা অ' অ' নহয় আজি অলপ দিনৰ আগৰ পৰা তোমাৰ ট্ৰেইনিঙৰ নিচিনা অলপ অলপ শিকাই আছে নহয়।
অ শিকাইে আছে নহ
আৰু হেৰি মই তোমাক আৰু এটা কথা কওঁ শুনাচোন। তোমালোকৰ হেৰি কৰিবা, এই শনিবাৰৰ দিনাখন যে, এই তোমালোকৰ ওচৰৰ ইচ স্কুলৰ ওচৰ যিগৰাকী মানে হেৰি বুলি শুনিছো, এতিয়া যোগৰ- মানে প্ৰশিক্ষণ লৈ আহিছে আৰু তেওঁ তেওঁ কি প্ৰাই মাতিবলে পাৰা কিন্তু তেনেক
অ' কিন্তু উম উম মানে কি কৰিছিল জানা? মাজতে মানে কি হৈছিলে? চৰকাৰ ফালৰ পৰাই তিনিমাহ, তিনিমাহকে তেনেকে এগৰাকী মানে এপইণ্ট কৰিছিলে, গম পোৱা? স্কুলত মানে আহিছিলে। শনি বাৰ বৃহস্প পতিবাৰ, আও ধৰি লওক সোমবাৰ মানে তিন দিন আহে। সপ্তাহত আৰু তেওঁ তাৰপিছত হেইত আহে দুটা বজাৰ পিছত। ধৰি ল' স্কুল ছুটি হোৱাৰ পিছত ধৰি লওক তেওঁক সময়টো কৈ দিয়া যায়তো, দুটা পোন্ধৰত ছুটি হৈ যায়। ত' দুটা পোন্ধৰৰ পৰা তেওঁ মানে ধুনীয়াকে পঞ্চল্লিশ মিনিট তিনটা বজালৈকে ধুনীয়া শিকি-শিকায়। তাৰ পিছত এতিয়া মানে ধৰি লোৱা তাইত তেওঁ তিনি মাহৰ কাৰণেহে আহিলে। তিনিমাহ হৈ গ'ল কাৰণে এতিয়া আকৌ নেক্স মানে কাকো মানে এপইণ্ট কৰা নাই। গম পাইছা নে? তেতিয়া সেইটোৱে যদি মানে কৰে আকৌ মানে তেনেকে তেতিয়া সিহঁতে শিকাই থৈ যায় মানে ধুনীয়াকে, গম পাইছা? সেইটোয়ে আকৌ কৰিব
নহয় এইগৰাকীও আছে নহয়, এইগৰাকীও আছে নহয়, তেওঁ তোমাৰ প্ৰশি খন লৈ আহাত টো ধৰা তেনেকে কৰি থাকিলে পাহৰি নায- যাইগৈ ন' আৰু তোমাৰ স্কুলৰ ল'ৰা ছোৱালী খিনিও তাৰমানে তোমাৰ আধ্যাত্মিক কিবা দিশ
এটাও দিশটো পাব অ, মানে চোৱা তেওঁ এতিয়া কিবা এটা পইচা খৰচ কৰি পেলে কৰি আহিছে হয় তেওঁকতটো কিবা এটা তুমি দিব লাগিব হয়নে কিন্তু স্কুলত ধৰা আমাৰ এতিয়া চৰকাৰী স্কুলৰ লৰা - ছোৱালী ল'ৰা-ছোৱালীখিনিৰ অৱস্থা পাতিবিলাক তুমিতো জানায়ে? হয় নে নহয় ঘৰৰ অৱস্থাটো ইমান ভাল নহয় সেইটো কাৰণে ধৰি লওক মধ্যাহ্ন ভোজনতো তেওঁলোকে খাইহে য যায় হয় নে নহয় তেনেকুৱা ল'ৰা-ছোৱালীক তুমি মানে পইচাৰ কাৰণে ডিমানো কৰিব নোৱাৰা। যে এইটো শিকাবলৈ তোমালোকে মাহকত বোলে পঞ্চাশ টকা এটাই বা এশ টকা এটাই দিয়া বুলি হয় নে নহয় সেইটোও এটা বেয়া গুচি যাব আৰু তেওঁ শিকি অহা যেতিয়া তেওঁটো বিনামূলীয়াত শিক কানিক দিব হয়নে, কোনোবাই এদিন দিব আৰু কাৰণ আজি দিছে এতিয়া তেওঁ সেইটো দায়িত ক'। তেওঁক তেওঁ দেখাব লাগে যে মই শিকাইছো কবাত হয়নে নহয় ত' তেওঁ আজি আহিলে। কিন্তু তেওঁতটো সদায় তেনেকে নাহ আহিব হয় নে নহয় সেইটো এটা কথা অ' আৰু চৰকাৰৰ ফালৰ পৰা যেতিয়ালৈকে স্কুলত সেই সুবিধাটো কৰি নিদিয়ে। আমি ব্যক্তিগতভাৱে সেইটো সুবিধা কৰি বোলা
আচলতে তাকে আচলতে চৰকাৰে সেই যোগ দিৱস বুলি যে এদিন যে বছৰতো বছৰত এদিন হে পাতে। কেবল ল'ৰা-ছোৱালী এদিনহে কৰিব সেইটো নহয় কিন্তু সেইটো বস্তু যদি স্কুলত যেনেকে আমাৰ এটা বিষয় হিচাপ তাকে যদি লৈ লৈ নহয় ইয়াক ইয়াত কিন্তু বহুত উন্নত
বহুত উন্নত হ'ব তোমাৰ মানে কি জানা শাৰীৰিক জ্ঞানতটো বহুত বেছি লাগে ছাত্ৰ ছাত্ৰীক গম পাইছানে উম সেইটোকে আৰু চোৱা আজি আজিকালি ল'ৰা ছোৱালীয়ে বিশেষক খেলা কূটা এইবিলাকতো ভালেই পাই ন লগতে তুমি যদি সৰু সৰু ল'ৰা ছোৱালী বিলাক মোক যদি ব্যয়াম অলপ শি কোৱা সিহঁতে সেইটোতে বহুত আনন্দিত হৈ যায় গম পাইছা নাই তাৰ পিছত সিহঁতে সেই বস্তুতটো শিকিবলৈ আগ্ৰহতটো বাঢ়ি উঠে সেই তেনেকেহে সিহঁত শৰীৰৰটো খোজ আজি পায় যদি শৰীৰটো সুস্থ কৰি নাৰাখে, পিছত গৈ সিহঁতে এলেহুৱা হ'ব গৈ। নহয়, হয়নে নহয়।
কাম নাই যদি তেওঁলোকে সেই আধ্যাত্মিকটোৰ প্ৰতি যায় নহয় তেওঁলোক কিন্তু ভাল মানুহ হব। যি ল'ৰা ছোৱালীৰ আধ্যয়াত্মিক দিশটোত মানে ভাৱ এটা আছে আধ্যয়াত্মিক ভাৱ এটা আছে সেই ল'ৰা ছোৱালী ডাঙৰ হৈ পেলাই সেই মানে মনটো কৰি ৰাখি পেলাই আগ আগুৱাই যাবলৈ সিহঁতৰ মানে
মই অহ সাহস, আৰু আৰু এটা ক্ষেত্ৰত মই আমাৰ স্কুলৰ গাঁৱৰ মানুহখিনি বহুত এটা মানে ভাবো মানে সিহঁতে চব ক্ষেত্ৰতে আছে গম পাইছানে আজি অলপ দিনৰ আগতে তোমাৰ অ। আগবঢ়োৱা মানে চব ক্ষেত্ৰতে আগবঢ়োৱা মানে আৰু আজি অলপ দিনৰ আগত তেতিয়াহে তেওঁলোকে গাঁৱৰ মানুহখিনিয়ে ধৰিলওক চান্দা উঠাই পেলাই এটা মানে হেৰি মানে ডান্স কৰা কম্পিটিশ্যন পাতি দিছে তোমাৰ মানে চবকে, তুমি চব গানতে নাচিব পৰা বিহুও হওক হিন্দী হওঁক যি নাচা আৰু তোমাৰ কথা তাতে সেয়া আমাৰ স্কুলৰ পৰাই দুজনীয়ে বোলে সেই প্ৰাইজো পাইছে তোমাৰ, নিচুকনি বঁটা পাইছে পিছে গম পাইছা ট্ৰফি এটা দিছে আৰু পাচ এশ টকাকৈ দিছে সিহঁতেও কিমান ভাল লাগিছে ন
নহয় সেই নিজৰ লৰা ছোৱালী খিনিয়ে আগবাঢ়িব, কিয়নো মানে মনত আগটো আহিব তেতিয়া বোলে এইবাৰ ই এনেকে এই পাচ বঁটা পালে নহয়, অহাবাৰ মই ভালকে নাচিম ভালকে কৈ মো পাম পাঁচশ টকা। এই সিহঁতৰ ল'ৰা ছোৱালীৰ মনত এক একাগ্ৰতা টো বাই আহিব
অ' একাগ্ৰতাটো বাঢ়ি আহিব সেইটয়ে আৰু লগতে মানে কি জানা এইবিলাক যদি তোমাৰ মানে শিকাই থকা যাই ন শিকাই থাকিলে মানে ল'ৰাচ ছালীও মানে আগ্ৰহতটো বাঢ়াৰ লগতে গাঁৱৰ মানে গাঁৱৰ গো গোটেয় ল'ৰা ছোৱালী খিনিৰ প্ৰতিও এটা আগ্ৰহ বাঢ়ি যায় ন দুজনকে দেখি
তাকে সেই স্কুলখন আৰু আৰু এতিয়া প্ৰাইভেট স্কুলত মানুহে দিয়ে ন তুমি যদি গোটে খিনি দিশ তুমি আগুৱাই লৈ যাব পাৰা তেতিয়াহ'লে প্ৰাইভেট স্কুল বিলাক বন্ধ হবলৈ কিন্ত বেছি দিন নালাগে। দিয়া ধুনীয়াকে আগুৱাই গুচি যাব
ধুনীয়াকে আগুৱাই যাব উম তাকেই কিনো কবা এনেকে এ মানে ধৰি লওক যদি আগুৱাই যায় মানে চব ফালৰ পৰাই ভাল ভাল গম পাইছানে? শাৰীৰিক দিশটো পালে আৰু লগতে মানে কি ডানচ অ, কোৱা
অ', এতিয়া মানে কি হয় এতিয়া আমাৰ ছোৱালীহঁতৰ স্কুলতে এই গোটে এতিয়া আমাৰ ছোৱালীহঁতৰ স্কুলতে ন' এই গোটেই বোৰ আছে কাৰণে ধৰা গোট তেএইবো আছে কাৰণে ধৰ ল'ৰা-ছোৱালীও বহুত জানানে? শনিবাৰে-শনিবাৰে সিহঁতক তেনেকে কৰাই।
অ, আৰু চাবাচোন কিছুমান ল'ৰা-ছোৱালীয়ে তোমাৰ নাজা নাচিবলৈ আগ্ৰহটো না থাকে আৰু মানে কি জানে যদি দি মানে ষ্টেজত মানে প্ৰগ্ৰামটো কৰিবলৈ বহুত ভয় কৰে হয়নে? অ' কিন্তু তেনেকে যদি তুমি পাতি থকা অ গাঁৱতে যদি পাতি থকা আৰু যদি গাঁৱতে শিকাই থকা মানে তেওঁলোকৰ মানে সেই ভয় ভাৱটো নাইকিয়া হৈ যায়গৈ কাৰণ গাঁৱৰ মানুহখিনি সিহঁতে দেখিয়ে থাকে যে হয় সদায় দেখি থকা মানুহখিনিৰ প্ৰতি লাজ বা ভয়তো নাথাকে ত তেনেকে যদি তাতেই যদি কৰি থাকে কৰি থাকে তেতিয়া কি হ'ব পিছত গৈ পেলাই সিহতে চব তে নাচিব কৰিব পাৰা হৈ যাব গম পাইছা? অ' সিহঁতে নাম হ'ব আচলতে জনা, অ', অ', আচলতে পঢ়টো যে চবতে লাগে নহয় অ' সকলো বিলাক গানে চবে লাগে গম পাইছাই নে। খালি পঢ়া থাকিলেও নহয়, উম তাকেই সেইটোৱে।
উ
অ' সে
পঢ়াৰ লগতে বাহি-বাহিৰা দিশ খিনিও যদি আগুৱাই লৈ যাব পাৰে
অ', সেইটো বাহিৰা
কাৰণে নিজৰ কাৰণে ভাল হ'য় ল'ৰা অকল পঢ়িলেও নহব ন, নাচ গান তোমাৰ বাকী আৰু আছো আৰু দিয়া।
অ', অ', সেইটোৱে। পঢ়িলেই নহব অকল সেই দিয়া, দিয়া কেতিয়াব লৈ খবৰ এটা ল'ম ন, অ' হ'ব দিয়া অ' হ'ব দিয়া।